ধী মই কওঁ ন এতিয়াহে পাতো কথা তাপা ৰ এতিয়া কি কি কৈ আছিলো আমি হেৰি অ আৰু ইয়উথ ফেষ্টিভেল ন। ইয়উথ ফেষ্টিভেল ৰচোন দুদিন। দুদিন দিনে ৰাতি হব নেকি বাৰু।
অ ইউথ ফেষ্টিভেল চাগে দিনা ৰাতি হ'ব কাৰণ দুদিনতে হ'ব ন নহলে। চাগে সন্ধিয়া সন্ধিয়া টাইমট হব নেকি দিনত নহব চাগে। ইথ ইউথ ফেষ্টিভেলটো ইভিনিঙতহে পাতে দিনত পাতে ন। মানে আমাৰ এইবাৰ ইউথ ফেষ্টিভেলটো মানে ইয়াত দলীয় কোনো ব্যৱস্থা নাই কৰা মই বু বুজাই দিছো পৰ গুৰু ইভেন বিলাক নহয়। অকল চিংগুল ইভেন্ট বিলাক হব যোনে যোনে। চিংগুল ৱত প্ৰাইজ পাইছিলে সেইটো এইবাৰ। সেইখিনিহে হ'ব আৰু গ্ৰুপ। যোনবোৰ আছিলে সেইখিনি মানে পিছত কেতিয়াবা পতা হ'ব।
মানে এতিয়া কি মানে গ্ৰুপ বিলাক একোৰে গ্ৰুপ বিলাক।
নহয় নহয় এতিয়া অকল চিংগুল বিলাক হ'ব। জনে ছিংগল চিংগুল প্ৰাইজ পাইছিলে যত। শ্ৰেষ্ঠ পাইছিলে।
অ। ম দে।
আ।
সেইকাৰণে দুদিনতে খাব পাৰিব।
অ আহ এতিয়া যে মই যোনটো ফাৰচ পাইছিলো ফটো পা নাই ইয়াত মেনছন।
মই গম পাইছো সেইটো নাথাকে কিন্তু চাইতে বেলেগ সাহিত্য।
তাৰ মানে চব আছে। আমাৰে তেখেতে ফোন মাৰি।
হা শ
কোনে ফোন মাৰি আছে কোনে ফোন মাৰি আছে।
আমাৰ কলেজ পাৰৰ এদাজনে।
হেল্ল' অ কোনে ফোন মাৰি আছে।
এ আমাৰ কলেজ পঢ়া দাদা নে কাটি দিলোঁ এতিয়া।
কিয়?
গম নাপাওঁ।
কিনো কিবা - কিবা কি কৰে তেওঁনো?
হেৰি তেওঁ এতিয়া বৰ্তমান দোকান এখন খুলিছে- দি আছে আৰু মানে।
অ' চিনি পালোঁ।
অ' সেই আজি কিবা বস্তু এৰি থৈ আহিলোঁ নে কি মই পানী বটলটো এৰি থৈ আহিলোঁ বোলে। সেইকাৰণে ফোন মাৰিছোঁ।
অ' তাৰপিছত হেৰি নহয়, ৰ' ইউথ ফেষ্টিভেলত ন' আমি অ হেল্ল'? শুনিছ' নে? আমাৰ ঘৰখনত মানে কি জান'? আমাৰ ভন্টিহত থাকে যে
অ' বুজিছোঁ।
সেইকাৰণে মানে কিবা এনি টাইম হুলস্থুলীয়া পৰিৱেশ এটা হৈ থাকে। মই ইমান অশান্তি পাওঁ ন', ফোন-চোন আহিলে। মানে মই বিৰাট অসস্তি মানে মোৰ।
উম
তহঁতৰ ভাল আৰু। তহঁতৰ তই এতিয়া তোৰ মানে এক স্বত্বি মানে, তই ইমানতো কথা নাই সেইটো। মানে মই ফোন এটা কৰিলে মায়ে মাতিব। কোনোবাই মাতিব, কিবা কৰি থাকিব। সেইকাৰণে কলটো মই কন্টিনিউ কৰিব নোৱাৰিলোঁ। তাৰ পিছতো যে সেইবোৰ বাৰু হ'ব এতিয়া ম কাইলে আমি হেৰিলৈ যোৱা কথা আছিলে, তেজপুৰ যোৱা কথা আছিলে। কিন্তু মই এইকাৰণেহে নাযাওঁ, মানে যিমান যি হ'লো ভাগৰুৱা হৈ আছোঁ ন', সেইকাৰণেহে মই নাযাওঁ মানে। মানে আমি, শুন আকৌ এটা ক তাকো ৱৰ্কশ্বপত মানে
বিশ্ব ৰাভা দিৱসৰ আগে - আগে যদি আমি তেজপুৰলৈ গৈ, সেইখিনি ফুৰি আহিলে, ভাল লাগিলে হয়ৰে বি
মোৰ মানে- মানে নহয়। মোৰ এনেকুৱা বহুত মন যায়। মানে ধৰ এনেকে এসময়ৰ গণ শিল্পী এয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ। মানে দেখিলেই আলৈ-আথনি হয়। এই ঘৰটোৰ হেৰিটোৱে মানে আমাক বহুত কষ্ট দিয়ে। মই সেইখিনি ক
অ' সেইখিনি কিমান ভাল লা- বেকগ্ৰাউণ্ডত কৈ। ক ভইচচি দি
অ মানে লাগিলে বস্তুটো একো ভাল মানে চিন্পুল হওক কিন্তু মানে মই সেইটো মোৰ ধান দা নাছিলে যে আমি এতিটা নতুন ল'ৰা ছোৱালী হয় ন তই মই ধৰ এতিয়া আমি জেন যি মানে আমি নতুন প্ৰজন্মৰ মানুহ হয় নহয়। আমি যদি সেইবোৰ বস্তু কণ্টিনিউ কৰো দেখুন মানুহে ধৰা যিমান যি নহওঁক ধৰ ভাল পাব ন যে অ ইহঁতে মানে এইবোৰ সেইবোৰ পুৰণা সেইবোৰ ইহঁতে জীয়াই ৰাখিছে ইহতৰ মাজতে এনেকেতো ভাবিব ন যিমান যি হলো। সেইটো কাৰণে মানে মই বিচাৰো মানে সেইবোৰ আৰু আমাৰ লগত লগৰ ল'ৰা এটা দেই নামটো কি আছিলে পাহৰিলো বাৰু
উম
তই চিনি পাবিএ হেৰি কি মানে কৈছে জানে সাধাৰণ মানুহৰ অসাধাৰণ কাহিনী বুলি এনেকে হেৰি এটা খুলিছে মানে এই কি বুলি কয় যে লাইন এটা দি পেলা মানে সি পেজ এটা খুলিছে এনেকে তাত মানে এতিয়া ধৰ কালি সিটো এটা মোৰ লগৰ স মোৰ লগত বহুত ভাল স হেৰি বহুত খিনি দোকান আছে ন কিবা কিবি
উম
এনে ধৰ এতিয়া উম কিছুমান মানুহ এইবিলাক যিবোৰে মানে বহুত পঢ়া শুনা কৰিও ধৰ এইবিলাক একো কৰিব পোৱা নাই ন সিহতবিলাক তেনেকুৱা হয়তোত বহুত আত্মনিৰ্ভৰশীল তাৰ ত তই ষ্ট্ৰিট ফুড বা কিবা কিবি দিছে দোকান চুকান দিছে শুনিছানে নাই অঁ এতিয়া মানে সেইটো কাৰণে মানে হেৰি সেইটো কি মানে সেইবোৰ কাহিনী লৈ পেলাই মানে বনাব মানে তাত পেইজতো মানে ধৰক ই এতিয়া কিছুমানতো নৰ্মেল এইবিলাক কাহিনীতটো চবেই কয় ন আমুক তামুক কিবা কিবি সি মানে দে সেই তেনেকুৱা হেৰিবিলাক মানে থিম বিলাক লৈছে ধৰ ক'ৰবাত গৈ ফুটপাথত কোনোবাই কিবা দোকান দিছে বহুত কষ্ট কৰিছে সেই তেনেকে বনাব মানে মোৰ সেইকাৰণ কৈ থাকো আমি তে তাক খুলিম বুলি তই মই
পেজ এটা আমি খুলিব লাগিব সচাঁকে
নহয় ছা তইয়ো তোকে তোৰ ভাগত খুলি মই এতিয়া তোৰ মানে ফোনৰ কোৱালিটিটো ভালেই ক'বলৈ ক'লে
উম
তোৰ ইমানো ফাটি মেলি নাযায়।
পেছ এটা, মানে পেছ এটা, আমি দুজনীয়ে এক্সট্ৰাকে - খুলিম হয় সেইটো, সেইটো নিজৰ ৰিপ্ৰেজেণ্টেটিভ নিজৰ একাউণ্ট আছে লৈ আপলড কৰিব পাৰি পেজ এটা মই এইটো আমি দুজনীয়ে খুলিম মানে ধৰ কভাৰ চং কভাৰ ভিডিও দিলো হয় সেইটো- তেনেকুৱা বস্তু বোৰ মানে, দুজনি মানে তি- সেই মোৰ একাউণ্টটো তোৰ অলৰেডি আমাৰ পাৰ্চনেল একাউণ্ট এটা আছে ধৰ, তাৰ পৰা সেই এ একাউণ্টটো মানে তাৰ আগতে তিনিটা কলা- কৰি দিম মানে, তিনিটা তিনিটা ভিও- বেলেগকে আহিব মানে।
বুজিলো, বুজিলো, অ। মানে সেইটোৱে এতিয়া এইকাউট
উম। হা।
কথাবিলাক শুনি আছ নে?
অ।
মানে পেজ এটা খুলি মানে কি- ত মই এতিয়া ধৰ, আমি বহুত ঘুৰিও থাকো না এতিয়া মই এটা চা- কথা এটা কৈছো, সেই গহপুৰৰ চাইডৰ সেইটো চাইডে বা আমাৰ এইটো চাইডে কিমান ঠাইত আমি ঘুৰিছো ন কিবা কিবি এতিয়া সেইবোৰ মানে ঘূৰিছোঁ যদি আমি- যাওঁ নিজে বস্তু এঞ্জয় কৰো ভাল লাগে বাৰু বস্তুটো কিয় সেইটো যদি সেইটো-
্ম থাকে কিন্তু আমি কতো হেৰি নকৰো অ এতিয়া মানে বহুতে যোৱাই নাই গমো নাপায় ন আমি কিছুমান সৰু সৰু জেগালৈ যাওঁ যোনবোৰ মানুহক শুনাও নাই দেখাও নাই। সহত থাকে
অ মানে সৰু হলেও সেইটো কথাও নহয়, সৰু হলেও তাত যিমান বিউটিটো কেনেকুৱা থাকে ন এতিয়া, এতিয়া সেয়া শিলিখা গুৰি ঘাট নে কি সেইফালে-
সি ধূনাগুৰি ন শিলিখাগুৰি নে কি আছিলে? ন আমি যে গৈছিলো- শিলিখা তই চাবি দেই, ধুনাগুৰি ঘাটৰ শেষ- নহয় ৰ শিলিখাগুৰি ঘাট, মি- ঘাট, ধুনাগুৰি ঘাট এইকেইটা কিমান এটা ধুনীয়া প্লেছ হয় নে নহয় বাৰু। এতিয়া সেইবোৰতো আমি- এক্সপ্লৰ কৰিলে মানে আমি কৰো ধৰক কিন্তু এইটো থ দেখা মানুহে গম নাপায় - পাই ন দিয়া- মানে ক'বলৈ গ'লে সেই যে হেৰি ইহতে যে বনাই এই ইনফ্লুএন্সাৰ ইহঁত যে অটতত যায় এই দুইটা যে ক
অ মই মই তোমাৰনে মই আমাৰ তেলছ নে কিয়
অ সিহঁতে সিহঁতে চাচোন সিহঁত অ কিবা তেনেকুৱা তই মই ত নে কি তেনেকুৱা সিহঁতে চা কিমান সৰু জেগাৰ পৰা সিহঁতে আৰম্ভ কৰি মই গোটেই ফাৰ্ষ্ট পেজৰ পৰা মানে পেজ টো একেবাৰে আৰম্ভনিৰ পৰা মই ভিডিঅ' চাইছো মাজতে নোচোৱা হৈছিলো বাৰু নাপাই ঘৰ নেট অ ঘৰত নেটৱৰ্ক চেটৱৰ্ক নাপাই সিহঁতে তেনেকে ইষ্টত কৰিছিলে গম পাইচ নাই
উম
এতিয়া তাৰ পিছৰ পৰা এতিয়া চাচোন সিহঁতৰ পৰি এতিয়া তই ভাব এতিয়া কেনেকুৱা হৈ গ'লগে এতিয়া সিহঁতক আনকি ইনফ্লোএন্সাৰ হিচাপে সিহঁতক ইনভাইটহে কৰে কবা মালেচিয়া কিবা কিবি সেইবিলাক কলে
উম
আৰু কিবা এনেকুৱা ভিজা নে কি ভিজা পাচ কি যে কয় সেইটো এ সেইবিলাক দিয়ে নহয় ধৰ উ ন সেইকাৰণে দিয়ে যে এ
বিদেশলৈ যাবলৈ
অ বিদেশতলে যাবলে দিয়ে ন কিমান ভাল লাগে ন এতিয়া মানে মই চাই মই এইটো নিবিচাৰো মানে মই
এ তাই কৈছিলে তাই এটা কথা কৈছিলে যে মই যে আকৌ আপোনাক এক্সপ্লৰ কৰক আমুকত যাওক তামুকত যাওঁক তাত মানে ঘোৰাটো কেৱল মানে পইচা পাতি লৈ বিদেশত গৈ পেলাই ডাঙৰ লণ্ডনলৈ গৈ তুমি হেৰি চাবকে নালাগে বা তুমি গৈ পেলাই আমাৰ কলকাতাত গৈ সেইবোৰ নাচালেও হ'ব মানে অসমতে এক্সপ্লৰ কৰিবলৈ বহুত জেগা আছে আপোনি এনে কৈছে মানে তোমালোক মানে এই ওচৰত ওলাই গলেও মানে সেইটো এক্সপ্লৰ কৰা হব আৰু তুমি আমাৰ যদি অসমৰ থলুৱা খাদ্যয় যিয়ে নহওক সংস্কৃতি এইবোৰৰ বিষয়ে যদি তুমি নাজানা তেতিয়াহ'লে মানে বাহিৰে এক এক্সফ্লৰত কৰা কি প্ৰয়োজনটো আছে হয় নহয় প্ৰথম তোমালোকে ওচৰত থকা খিন এক্সপ্লৰ কৰা সেইোৱে এক্সপ্লৰ এনে বুলি কৈছে সেইটো কিন্তু ঠিক কথা কৈছে কাৰণ এতিয়া চা আমি ধৰ এতিয়া আমি দুজনীয়ে মাজুলীলৈ যোৱা নাই সেইটো কিন্তু যাব লাগিছিলে
অ এতিয়া মানে সে ময়ো যাবলৈ বিচাৰো
মোৰ ইমান মন মন গৈ আছে মানে চাদৰৰ মেখেলা পিন্ধি সে তাত যে বহুত দিখিছিলে বহুত মনত আছে
ৰাভা দিৱস দিনাখন বহুতে দিব দেই আমুক তামুক কিবা কিবি অকল মানে
উম উম
় সেই মানুহজন যেতিয়া এজন এজন ভগৱান সদৃ মানুহ হয়নে সেই এজন মানুহো তাত আছিলে সেই ঘৰটোত সেই ঘৰটো চাবলৈ মানুহ হেঁপাহ থকাকে মানে আকৰ্ষণীয়কে বনাই থব লাগে চৰকাৰে মই সেইটো ভাবো মানে। গল আছেনে যে হেল্লো' পাহি শুনিছ নে নাই শুনিছ নেকি? হেল্লো' অ